হেল্ল'
হয় শুনিছোঁ অঁ
অ অ কত আছা?
এয়া আছো ঘৰতে আছো
অ অ বাকী খবৰ খাতি ভালনে এনে
খবৰ ভালেই বাৰু তোমাৰ?
এ মোৰো ভালেই আৰু কিনো ভাল ভাল বেয়াৰ মাজত আছো আও উম বাকী সেইফালে বতৰ কেনেকুৱা?
বতৰ ভালে বাৰু তাকে অকমান এফাল এবাৰ ৰ'দ দিয়ে এবাৰ বৰষুণ দিয়ে সেইটোহে দিগদাৰ দি আছে আৰু বাকী সেইয়াই গৰম ঠাণ্ডা তেনেকুৱাহে হৈ আছে হয় হয় সময়ত বহুত শুনিছে বেয়া হোৱা নাই বাৰু সেইটোৱে বাওঁ
অ অ সেইটোৱে সেইটোয়ে বাকী এতিয়া এনেই ঘৰতে ব্যস্ত নে নে বেলেগ কিবা কামত লাগি আছা?
ঘৰতে ব্যস্ত পঢ়া শুনাও হৈ আছে লাহে লাহে অন্যান্য কামো হৈ আছে আও দিনটোত অকমান তোমাৰ হয় হয় দিনটোত অকমান ওম দৌৰিবলৈও যাওঁ মানে ব্যাম চায়ামো কৰোঁ আৰু দিনটোত অকণমান সময় উলিয়ায়
অ অ ভালেই ভালেই
বাকী তোমাৰ
সেয়া ময়ো ময়ো সেই ঘৰতে ব্যস্ত ব্যস্ত মানে কিনো আৰু এনেই ইটো সিটো কাম ওলাই আছে সেই কাম ঘৰত লাগি আছো বাকী পঢ়া শুনাটো চলি দিয়ে আছে সেইবোৰ আৰু চব চলাই মেলি ৰাখিব লগা হৈছে আৰু
ঠিকে আছে অ বাকী কতো ওলাই মেলি যোৱা নাই ফুৰিবলে
নাই যোৱা নাই সেইটোৱে কথা মানে ক'তো যোৱা হোৱাই নাই, ভাবিছো এইবাৰ তাকে জুলাইত বন্ধ কাম নহয় তাকে জুলাইতে কৰ'বাত যাওঁ নেকি এ মাজুলী ফালে গলে ভাল লাগিব মানে
অ নাই এতিয়া মাজুলী ফুৰিবলে ভালো হ'ব বাও অ
সেইকাৰণে সেই মাজুলী ফালে যাওঁ বুলি ভাবিছোঁ আৰু এতিয়া গৰম দিন যিহেতু হেফালে গলে আৰু তোমাৰ বাৰিষা কালতো বহুত ভাল ন সেইফালে খেতি বাতি ও ঠিকে
অ', খেতি- বাতিও হয় অ ', আৰু তোমাৰ সেই আৰু হয় আৰু, সেই তোমাৰ নদী হেৰিও ইমান সমস্যা নাই, ধুনীয়াকৈ পানী তেতিয়া জোখত থাকে যে তোমাৰ এতিয়া ঘাট যেতিয়া চপাবলগীয়া নহয় ধুনীয়া ঔষধ পাই যায়গে আৰু অ', তেতিয়া নদী মানে,
অ ', সেয়াই নদী তোমাৰ পানীও ইমান অসুবিধা নকৰেতো।
পানীৰ সুবিধা নহয় ন', ত', মানে সেইটোয়ে কৈছো নদীৰ প্ৰকৃত-সৌন্দৰ্যতটো সেই বাৰিষা কালত দেখা পোৱা যায়, সেইটো কৈছো মই',
অ',
এতিয়াতো ভাল ধুনীয়া একদম হয় সে- সেউজীয়া সিহঁত, মই তোমাৰ যোৱা বছৰ গৈছিলো, মাজুলী এনেকুৱা সময়ে গৈছিলোঁ। মানে এটা, পৰীক্ষা এটা আছিলে গৰম বন্ধত সেই, পৰীক্ষা, শিকাৰ বাবে গৈছিলো তেতিয়া পা, খেলে যাওঁ, তাতে সম্বন্ধীয় ঘৰতে আছিলোঁ। তাৰপৰা তোমাৰ ট'টেল চাৰি -পাঁচদিনমান থাকি মই সেই এই মাজুলীত থাকিলোঁ মানে তাৰপিছতে ইমানো সত্ৰসমূহ, সত্ৰসমূহ ফুৰিব -ফুৰিবলৈ সময় নাপালোঁ যদিও, ওচৰতে যিসমূহ পালো আপু -তোমাৰ গড়মূৰৰ পৰা ধৰি যিসমূহ পালো সেইসমূহে চালো আৰু আওঁ
অ ', ময়ো সেই আমি তেনেকে-তেনেকে ভাবি আছো হেৰিত যাম বুলি তোমাৰ সত, সত্ৰ কেইখনতো যে আমি, মানে আমাৰ যিটো প্লেন মানে যিটো ভাবি আছিলো পৰিকল্পনা এটা আছে, সেইটো তোমাক কওঁ, মানে আমি ভাবিছিলো কি এনেকে, সত্ৰ -সত সত্ৰকীখন যাম, তোমাৰ প্ৰথম গড়মূ্ষত, সত্ৰ তাৰ পিছত আকৌ কমলাবাৰী, উত্তৰ- -কমলাবাৰী অ', তেনেকে গোটেই কেইখন আৰু যিমান আছে তোমাৰ ধৰি লোৱা চামগুৰি আৰু বিশেষকে মানে চামৰগুৰি যাব, চা ', আছে।
আছে-আছে অ', মুখা শিলপ হয়', - হয় ', অ-অ-অ-অ এনেকুৱা কি আৰু কিবা আকৰ্ষণ আছে নেকি? চামুগুৰিত,
এ', বেলেগ কথা একো নাই মানে এইবোৰ কিবা - কিবি বনোৱা মেলা কাম বোৰ ভাল লাগে যে',
অ অ তাই তোমাৰ চামগুৰি সত্ৰ অ মই জনা অনুসৰিতো চামগুৰি সত্ৰ মুখা শিল্পৰ কাৰণে বেছি বি বিখ্যাত
অ সেইটোয়ে সেইটোয়ে মুখা শিল্পৰ কাৰণে লাগে ন তাতো শিকিব অকণমান ইচ্ছাও আছিলে মোৰ সেই তেনেকুৱাবোৰ সেই সেই কাৰণে ভাবিছো সেই চামগুৰিলৈকে যাম আৰু তাতো আকৌ এনেকে প্ৰশিক্ষনো দিয়ে থাকে যে আৰু গৰমৰ বন্ধ কেইটাত এনেও অলপমান প্ৰশিক্ষনৰ হেৰি
হয় বাৰু দেই এ এই এ অ অ এই এই এই কথাটো যে। তুমি এই যি শিকাৰ কথাটো ক'লা সেই কথাটো কিন্তু এতিয়া এটা মই দেখা পাইছো যে এই কিছুমান মানে কিছুমান কিছুমান সেই নৱ মানে যুৱ প্ৰজন্মৰ মাজত কিন্তু সেইটো কিন্তু আহিছে মানে সেই তুমি যোনটো ক'লা বিপ্লৱ মানে বিপ্লৱ বুলিয়ে কৈছ দেই এটা কাৰণ এই টো সময়ত সেই শিকাৰ অনু আগ্ৰহটোৰ কথাই কৈছোঁ মই। মই দেখিছোঁ কিন্তু এয়া বহুত তোমাৰ সং সেই সামাজিক মাধ্যমতে হওক, বা সিহঁতে হওক মই দেখি। খিছো মানে বহু ল'ৰা ছোৱালীয়ে সেই মুখা শিল্পৰ প্ৰতি মানে বৰ্তমান সময়ত আগ্ৰহী হোৱা দেখা পোৱা গৈছে সেই আগৰ অৱস্থাটোত মানে চবৰ কথা কোৱা নাই খুব কম আৰু সেইটো তোমাৰ এটা ই হয়। ইতিবাচক দিশ বৰ্তমানৰ সময়ত মোৰ অনুসৰি এটা খুব সুন্দৰ কাম হৈছে আৰু তোমাৰ যে তেনেকুৱা আৰু প্ৰকৃততে সেইবিলাক শিকিবও লাগে আমাৰ সংস্কৃতিয়ে হেৰি যিহেতু মূল সুটি নহয় জানো সেয়ে সেই ক্ষে
অ সেইটোৱে সেইটোৱে সেইকাৰণে ভাবিছো সে সেইটোৱে সেইটোৱেই। সেইকাৰণে ভাবিছো মানে চামগুৰিখনক মেইনলি, এ আমি বিশেষকে চামগুৰিখনক মানে বিচাৰো আৰু যোৱাটো। তাৰপিছত তোমাৰ এই উত্তৰ কমলাবাৰী, তোমাৰ হেৰিটো পৰিৱেশটো অলপমান ভাল লাগে মানে। সেইকাৰণে, তাৰপিছত ভাবিলো বোলোঁ এক একেবাৰতে গোটেইকেইখন চাইয়ে আহোঁ। আৰু আমি কেইবাটাও যাম মানে।
অ' সেই-সেইটোৱেই। এই আৰু তোমাৰ কি হয়, সেই তেনে-তেনেকুৱা ঠাইসমূহলে বন্ধুৰ সতে হওক বা মানে, আপোন সিহঁতৰ সতে গৈ ভাল লাগে ফুৰা, সেইটো।
উম সেইটোৱে। অকলে যাবলৈ ইচ্ছা নাই অকলে গৈ একো নাপাও ন তাত। সেইকাৰণে যাম বুলি ভাবিছোঁ। লগৰ কেইটামানক কৈছোঁ, এতিয়া সিহঁত যায় নে নাযায়! কি কৰে? যদি জুলাই মাহত মানে গৰম বন্ধটোত আজৰি থাকা, তেতিয়া তুমিও যাব পাৰিবা তুমি ক'বা তেতিয়া আজৰি থাকিলে।
অ' অ' অ' তাকে মোৰ বাৰু যাবলৈ মনটো আছে। অ' যিহেতু তোমাৰ ইবাৰ ভালকে চাবলে নাপালো ইমান, তোমাৰ আৰু কি হ'ল গম পোৱা নে? তাত। আ গাড়ী-মট টৰ মানে অসুবিধা তাত অকমান। আম গাড়ীবতৰ মানে অলপ অসুবিধা তাত। তুমি যদি অকল ইয়াৰ পৰা যদি তুমি একো নিনিয়াকৈ যোৱা, ধৰা গাড়ী বাইক-চাইক যদি নিনিয়াকৈ যোৱা তেনেহ'লে তাত মানে অকণমান তাত, গাড়ী-ম টৰ অকণমান অসুবিধা হেৰিয়ত, খুব কম মানে। আমাৰ ইয়াৰ নিচিনা গাড়ী-বতৰ ইমান দেখা পোৱা নাযায়তো নিৰ্দিষ্ট কেইখনমান চলে ঠাই পা ঠাইত। হয়। নিৰ্দিষ্ট ঠাইৰ পৰা চলে মানে, নাই বুলিয়েই নকওঁ মই। নিৰ্দিষ্ট ঠাই -ঠাইৰ পৰা চলে। আৰু তোমাৰ, আৰু যদি কেনেবাকৈ হেৰি হয় মানে তাৰ অলপ কস্ততো বেছি পৰে পইচাৰ মানে, মূল্যটো। আৰু কেনেবা সেইকাৰণে কৈছোঁ মই, যদি লগ হয়, লগৰ কিছুমান যদি হয়। কেনেবাকে যদি আ কিবা হেৰি-চেৰি লৈ যোৱা হয়, তেতিয়া বেলেগ কথা, বা আৰু তোমাৰ মানুহ বেছিকে গ'লে ভাল নহয়। তোমাৰ ভাড়া কৰি যাবলৈ ভাল। সেইটো হিচাপত
সেইটোৱেই, আমি-আমি গাড়ী লৈ নাযাওঁ বাৰু, আমি এনেকে বাইক- লৈ যাম বুলিয়ে ভাবিছো। তেনেকে গ'লে আমি লগৰকেইটামান যাম আৰু। লগৰ তোমাৰ ধৰি লোৱা আমি চাৰিটা বা পাঁচটা এনেকে আমি যাম। আমি কেইবাটাও মানে লগতে যোৱা কথা ওলাইে আছিলে। কৰ'বাত - কৰ'বাত যাওঁ পাতি আছিলো তাতকে বেলেগ কৰ'বাত দতকে বোলো এইবাৰ মাজুলীয়ে যাওঁ। অ ', সেইকাৰণে উলিয়ালো মানে কথাটো সিহঁতৰ আগত আৰু তেতিয়া সিহঁতেও বোলে ভালে হ'ব ভালেই হ', মাজুলীয়ে যাওঁ। আৰু অলপমান পুৰাও হ', অ ', আৰু নৈ কাষ আখৰ জেগাবোৰ গৈ ভাল লাগে। ন মেইন কথা সেইকাৰণে বোলে হ'ব তেতিয়া তালৈকে যাওঁ। উম', সেইটোয়ে আৰু তোমাৰ এই বেছি ভাল লাগে বাৰিষা কালতো তোমাৰ সৰিয়হ খেতি খিনিৰ কাৰণেও। সৰিয়হৰ কাৰণে গোটেইখন হালধি ধীয়া হৈ থাকে ন সেইটো মানে অলপ বেছি ভাল লাগে।
হয়', সেইটোৱে - সেইটোৱে কথাটো আৰু
কোৱা জেগাবোৰ ভাল লাগে। কিন্তু সেইবোৰ জেগাত তুমি এনেকে বাইক লৈ লগৰ কেইটাৰ লগত কম সময়ৰ কাৰণে গৈ তেনেকে একো নাপাও মানে। আৰু হয় প্ৰকৃতিৰ হেৰিতটো ভাল লাগে। এ কিন্তু এই মাজুলী কথাত ক অকমান দিলে নিজৰ লগত অকমান আমি মিলাব ফাৰুক যে
হয় হয় হয় স সুকীয়া সুকীয়া মানে একদম সুকীয়া সম্পূৰ্ণ সুকীয়া বেলেগ সেই সময়ত পৰা অ সেইখিন তুমি এনে আগতে তে গৈছ নে মাজুলীলে তুমি আগতে গৈছা নাই মাজুলীলে
মাজুলীলৈ আগতে তেনেকে যোৱা নাই গৈছো বাৰু কিন্তু মানে ইমান সময় লৈ বা গোটেই খিনি চোৱাকে বা এনেকে কিবি কিবি এ জেগাবোৰ তোমাৰ গ'লে কি হয় জেগা তৰ বিষয়ে অকমান জানিবলৈ পাব লাগে এনে অকল চকুৰে চোৱাটোৱেইটো কথা নহয় ন চকুৰে চোৱাৰ উপৰিও অকনমান কিবা অলপ জানিব লাগে জেগাতো কি কি মানুহ খিনি আছে কেনেকে আছে কি ভাল লগা কি বেয়া লগা গা এইবোৰ মানে সেইকাৰণে মানে চাওঁচোন কি অঁ।
সেইটোৱে সেইটো হয় বাৰু দেই যে অকল তাৰ সৌন্দৰ্যটো কব পাৰিলে নহয় তাৰ বিষয়ে জাতো এটা হেই জ্ঞান হয় ন বিশেষ কথা। মই হেৰি কৰো সম। এ তাৎক্ষণিকভাৱে গলে তোমাৰ সেইটো পোৱা নাযায় মোৰ মতে ধৰা ধুনীয়াকে অকমান সময় লৈ গ'লে তাত অতিবাহিত কৰিবলৈ পাব লাগে নিৰ্দিষ্ট সময় কণ। নিৰ্দিষ্ট সময়কণ পাব লাগে মোৰ।
অলপ সময়তো এনেকে থাকিবলৈ পাব লাগে ধৰি লোৱা। তিনিদিন চাৰিদিন এটা লৈ পেলাই যাব লাগে কাৰণ সত্ৰকেইখনতো আমি চামেই। সত্ৰকেইখন চোৱাতটো হ'বই তাৰ উপৰি আমি তাত। থকা মানুহখিনিৰ যিখিনি ৰীতি নীতি কিবা কিবি। এইখিনি আমি জানিব পাৰিল বেছি ভাল ন। মই সেইটো ভাবো মানে এ উৰি থাকিলে নহবতো জেগাটোত গৈ পেলাই অকণমান। জানিব লাগিব কিবা কিবি। কেনেকে হয় কি কথা কত হয়।
হয় হয় সেইটোতো জানিবই লাগে আৰু তোমাৰ ধৰা সত্ৰ সি যোনটো সেইটো কথা কৈছো মই পৰিৱেশটোৰ কথা কৈছো গোটেই পৰিৱেশটো তোমাৰ এদিনতে ভালকে। অনুভৱো নহয় ভালকে চাব লাগিব। অকল বাহিৰে বাহিৰে চোৱা হ'ব সন্ধিয়াৰ তাৰ প্ৰাসংগিকতাটো কেনেকুৱা। পৰে পৰিৱেশ কেনেকুৱা হৈ পৰে হা আৰু সত্ৰখনৰ বিষয়। য়ে ভালকৈ জনাৰ ক্ষেত্ৰতে হওঁক। সেইখিনি ক্ষেত্ৰত সময়। লাগিবই ওচৰ বাহিৰৰ ক্ষেত্ৰত হক। কি ধৰণে পৰিচালিত হয় সেইখিনি কথা সেইটো কথা। তাৰ লগত কি জড়িত হৈ আছে।
বুলি মানে আমি লগৰ সেই কাৰণে আমি লগৰ কেইটাই হেটো কাৰণে সেইটো কাৰণে এইটো ভাবিলো বোলো বেলেগ জেগা যোৱাতকে মাজুলী যোৱাত। একদম বহুত ভাল হ'ব আমাৰ কাৰণে সেইটো ভাবিয়ে আমি এতিয়া সেইটো জোগাত। ক বিজাত। আৰু যদি তুমি আজৰিত। কাৰণহ।
অঁ অঁ অঁ অঁ তোমালোকে মোক কেতিয়া মানে সময়টো কবা ওলোৱা সময় ওলোৱা সময়টো কবা মোক। অঁ। কেতিয়ানো ওলোৱা তাৰপিছতে সেইয়ে সেইটোৱ বাৰু বাৰু।
ঠিক আছে তেতিয়া হ'ব দেই।
অঁ বাৰু বাৰু ধন্যবাদ অঁ।